অ শুনিছা নাই?
অ শুনিছো শুনিছো। মোৰ মাততো শুনিছা নে?
উম শুনিছো শুনিছো। কি কৰিছা?
এইয়া তোমাৰ এনেই অকণমান ৰাস্তা ফালে ওলাই আহিলো খোজকাঢ়ি খোজকাঢ়ি।
অ ভালেই কৰিলা ভালে কৰিলা। বাকী চাহ তাহ খালা নাই?
উম চাহ পানী খালো খালো।
অ তাকে খবৰ খাতি কোৱাচোন বাৰু?
খবৰ খাতি এয়া ভালেই আৰু। তোমাৰ কেনেকুৱা?
মোৰো তোমাৰ ভালেই ভালেই বাৰু দেই। তাকে আজি ইমান দিনৰ মূৰত ফোন কৰিলা।
অ এ মোৰ মানে তোমাৰ লগত এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলগীয়া আছিলে।
অ কি বিষয় বা
এ আজিকালি যে মানুহৰ চাবাচোন ইণ্টাৰনেট যে তোমাৰ মোবাইলত তে হওক, লেপটপতে হওক তাত যিটো আমি ধৰা ইন্টাৰনেট সংযোগ কৰি আমি সেইবিলাক চলাই থাকো। সেই ইন্টাৰনেট কিছুমান প্ৰভাৱৰ ওপৰত মানে কথা পাতিবলগীয়া আছিলে।
অ অ এ বিষয়টো ভালেই বাৰু দেই বিষয়, হয়টো ভালেই লাগিছে বাৰু মানে এতিয়াতো ইণ্টাৰনেটৰ ফলততো বহুত মানুহ আ, তান্দ হৈছে গম পাইছা নাই তাকে কোৱাচোন বাৰু।
উম এতিয়া মানে কি হৈছে ইণ্টাৰনেট যিটো এতিয়া চলি আছে। এতিয়া বৰ্তমানটো আমাৰ ফাইভ জি ইণ্টাৰনেট চলি আছে। আৰু ইণ্টানেটৰ বহুত লাভৰ কথা কি হৈছে তুমি এটা সাধাৰণ ৰিচাৰ্জ, প্ৰেলেন‌ কৰি তুমি আন লিমিটেট নেট ইউজ‌ কৰিব পাৰা। কিন্তু সেই ক্ষেত্ৰত অ সেই ক্ষেত্ৰত যদি আমি চাওঁ আজিৰ পৰা। পাঁচ বছৰৰ আগত যি ফ'ৰ জি নেট আছিলে ফ'ৰ জি থি জি টু জি এইবিলাক আছিলে। তেতিয়া তোমাৰ কি হৈছিলে জানানে তেতিয়া আমি ধৰা এটা ৰিচাৰ্জ। কৰিলো তাত যিখিনি আমি নেট, পাওঁ সেইখিনি কিন্তু আমাৰ সীমিত আছিলে তাত মানে। অসীম ব্যৱহাৰ আমি কৰিব নোৱাৰো সেই, সিমিটৰ নেট খিনিত কি হৈছিলে আমি ধৰা কিবা দৰকাৰী বস্তু যদি চাবলগীয়া হয় বিভিন্ন চচিয়েল মিডিয়া প্লেফ প্ৰমত ধৰা আমাৰ স্কুল কলেজৰ পৰা যেনিবা কিবা এটা চাবলৈ দিলে সেইটোত ধৰা আমাৰ বহুত নেট, প্ৰযোজন কিন্তু আমাৰ হাতত সিমান খিনি নেট ন সেই ক্ষেত্ৰত কি হৈছিলে আমি যে এতিয়া ফ'ৰ জি নেট চলাই আছিলো তেতিয়া ধৰা আমি সেই নেট খিনি শেষ হোৱাৰ পিছত। আকৌ এক্সটাকে আমি বেলি বেছিকৈ মানে পইচা দি পেলাই সেই নেটটো আকৌ। কিনিবলগীয়া হৈছিলে। কিন্তু বৰ্তমান সময়ত সেইখিনি আমাৰ লাভ হৈছে যে আমি ধৰা এটা সাধাৰণ। হয় শুনিছানে। অ বৰ্তমান তোমাৰ কি হৈছে। তোমাৰ ফাইভ জি নেট যেতিয়া আহিলে তুমি এটা সাধাৰণ ৰিচাৰ্জ। তুমি আনলিমিটেড নেট যিহেতু পোৱাই। সেই বস্তু খিনি মানে চোৱা চিতা কৰাত অকমান সুবিধা হৈ পৰিছে। সেই ক্ষেত্ৰত আচলতে ইন্টাৰনেটে আমাৰ বিভিন্ন ধৰণৰ লাভ কৰিছে সেইখিনি ক্ষেত্ৰত। আৰু ধৰা বিভিন্ন ধৰণে আমাৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে। তেওঁলোককো ইণ্টাৰনেটৰ দ্বাৰা বহুত লাভ হৈছে কাৰণ তেওঁলোকে, হয় শুনিছানে।
নাই মই মাতটো ভালকে শুনাই নাই।
হেল্ল',
হেল্ল' অ এতিয়া শুনিছোঁ এতিয়া শুনিছোঁ।
হয় হয় আৰু কি হৈছে আমাৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ। পঢ়া শুনাৰ ক্ষেত্ৰতো আমাৰ ইন্টাৰনেটে বিভিন্ন ধৰণৰ সহায় কৰিছে। কাৰণ চোৱা তেওঁলোকে যেতিয়া কিছুমান বস্তু যেতিয়া স্কুলত বা, কলেজত বুজি নাপায় তেওঁলোকে তেতিয়া তেওঁলোকে কি কৰিব পাৰে সেই ইণ্টাৰনেটৰ সহায়ত। বিভিন্ন ধৰণৰ যিসমূহ চচিয়েল মিডিয়া প্লেটফৰ্ম সেইসমূহৰ পৰা কি হয় তেওঁলোকে। সেই জ্ঞান খিনি আহৰণ কৰিব পাৰে কাৰণ তোমাৰ ইণ্টাৰনেটত। কি হয় বিভিন্ন ধৰণৰ শিক্ষকে কি কৰে ভিডিঅ', ৰোধৰ সহায়ত মানে সেই শিক্ষ দান কৰে ল'ৰা ছোৱালী। সেই ক্ষেত্ৰত কি হয় যিসমূহ ল'ৰা ছোৱালীয়ে তোমাৰ। টিউচন ল'ব নোৱাৰে বা আৰ্থিকভাৱে সক্ষম নহয় তেওঁলোকে। সেই তেনেধৰণৰে মোবাইলতে তোমাৰ। শিক্ষা লাভ কৰিব পাৰে সেই ক্ষেত্ৰত আচলতে ইণ্টাৰনেটে আমাক বহুত সুবিধা কৰিছে।
উম নিশ্চয় নিশ্চয়।
হয়।
অ। কোৱা?
হয় আৰু ধৰা
ফলত কি হৈছে আমি যেনিবা ধৰ চাকৰি ক্ষেত্ৰতে হওঁক আমাৰতো আজিকালি। চা ডিজিটেল হৈ পৰিছে। সেই ক্ষেত্ৰত তোমাৰ কি হৈছে যেতিয়া ডিজিটেল যুগ হৈ পৰিলেই। তেতিয়াতো তোমাৰ সকলো কাম ইন্টাৰনেটৰ সহায়তে হয়। সেই ক্ষেত্ৰত তোমাৰ কি হৈছে আমি যিখনো যিসমূহ কাম এতিয়া আমি ইন্টাৰনেটত কৰি আছো, চাকৰি ক্ষেত্ৰত ক্ৰত তেতিয়া কি হৈছে, যেতিয়া ফৰ জি আছিলে, তেতিয়া আমাৰ ক্ষেত্ৰত একেই হৈছিলে। আমি সীমিত ৰূপতহে আমি ইন্টাৰনেট পাইছিলো। কিন্তু আমাৰ বৰ্তমান সময়ত যেতিয়া ফাইভ জি আনলিমিটেড ইণ্টাৰনেট আমি পাইছোঁ, তেতিয়া কি হৈছে, আমি এই যিসমূহ কাম আমি ইন্টাৰনেটত কৰো, সেইখিনি আমাৰ কৰিবলৈ যথেষ্ট সুবিধা হৈ পৰিছে আৰু লগত তে আমি যেনেদৰে ধৰা ইণ্টাৰনেটৰ পৰা আমি সুবিধাও লাভ কৰিছো। তেনেধৰণৰ বহুতো অসুবিধাও আছে। কাৰণ ইণ্টাৰনেটৰ কি হয়, মানে অত্যধিক পৰিমাণে যেতিয়া আমি ইন্টাৰনেট ব্যৱহাৰ কৰিম, তেতিয়া কি হ'ব আমাৰ স্বাস্থ ৰো অৱনতি ঘটিব আৰু কি হয় ছাত্ৰ-ছাত্ৰী ক্ষেত্ৰত যেনেকে ধৰে কিছুমান ছাত্ৰ-ছাত্ৰীয়ে সেই ইন্টাৰনেট ভাল কামত ব্যৱহাৰ কৰে, ঠিক একেদৰে কিছুমান ছাত্ৰ-ছাত্ৰীয়ে আকৌ সেই ইন্টাৰনেট বেয়া কামত ব্যৱহাৰ কৰে। ধৰা তেওঁলোকে কি কৰে ইন্টাৰনেটতো ঘৰৰ পৰা মো মোবাইল টো খুজিব, খুজি পেলাই মোবাইলত ধৰা কিবা পঢ়া শুনাৰ ভিডিঅ' চাম বুলি কৈ, তেওঁলোকে বিভিন্ন ধৰণৰ ৰীল চাব, শ্বৰ্ট ভিডিঅ' চাব বা গেম খেলিব সেই তেনেকুৱা ধৰণৰ কামবিলাক কৰে।
অ
আচলতে তুমি হয় তুমি কি বুলি ভাবা, এই ইণ্টাৰনেটৰ যি সু প্ৰভাৱ আৰু কুপ্ৰভাৱ আছে এই ক্ষেত্ৰত তোমাৰ মতামতটো কেনেকুৱা ধৰণৰ?
আচলতে এতিয়া তুমি বহুতখিনি কথা এতিয়া মোক কৈছা দেই, ইমানখিনি কথ কথা তুমি ভাঙি পাতি কৈছা, বুজাই দিছা ইণ্টাৰনেটৰ বিষয়ে ধৰি লোৱা তুমি এতিয়া যিখিনি কথা কৈছা, সেইখিনি আচলতে বহুত গুৰুত্বপূৰ্ণ কথাই কৈছা। কাৰণ চোৱা, এতিয়া তোমাৰ ইণ্টাৰনেটৰ যেনেকৈ ধৰি লোৱা এটা ভাল দিশ আছে তেনেকৈ ধৰি লোৱা ইণ্টাৰনেটৰ এতিয়া বহুত বেয়া দিশো আছে গম পাইছা নাই? এতিয়া ধৰি লোৱাক সেই ল'ৰা-ছোৱালীবিলাকে কি হৈছে, আজিকালি গম পাইছা নাই, আজি আজিকালি ল'ৰা ছোৱালীবিলাকে কি হৈছে তোমাৰ ইণ্টাৰনেটৰ ব্যৱহাৰটো খুব বেছি পৰিমাণে কৰে গম পাইছা নাই? এতিয়া তুমি কৈছা কথাখিনি যে, মোৰ অঁ এটম অঁ যেতিয়া তোমাৰ মোবাইল ফোনত খুব বেছি পৰিমাণে ইণ্টাৰনেটৰ প্ৰয়োগ কৰে। সৰু-সৰু, সৰু-সৰু, সৰু ল'ৰা-ছোৱালীবিলাকে এতিয়া কি হয় মানে সেই ইণ্টাৰনেটৰ প্ৰতি আসক্ত হৈ যায় গম পাইছা নাই। তেতিয়া ধৰি লোৱা সিহঁতে ইণ্টাৰনেটৰ জৰিয়তে অঁহ, ইণ্টাৰনেটৰ জৰিয়তে সিহঁতে কি হয় বহুত বেয়া বেয়া ভিডিঅ'ও চাই গম পাইছা নাই? বেয়া বেয়া বস্তুও চাই। গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে ল'ৰা-ছোৱালীবিলাকক ইণ্টাৰনেটে বহুত বেয়া প্ৰভাৱ পেলাইছে। গম পাইছানে, এতিয়া তোমাৰ অঁহ এতিয়া ধৰি লোৱা সেই আৰু এটা প্ৰব্লেম কি হৈ যায় গম পাইছা নাই? ইণ্টাৰনেট যেতিয়া তোমাৰ সেই সৰু-সৰু ল'ৰা-ছোৱালীবিলাকৰ হাতত পৰিব, ইণ্টাৰনেট যেতিয়া চলাব সেই সৰু-সৰু ল'ৰা-ছোৱালীবিলাকে, তেনেহ'লে কি হ'ব সেই ল'ৰা ছোৱালীবিলাকে তোমাৰ ধৰি লোৱা পঢ়িবলৈ যেনেবা ইণ্টাৰনেটো ব্যৱহাৰ কৰিম বুলি ভাবিছে গম পাইছা নাই।
হয়।
হাঁত দাইৰেক্ট সেই ধৰি লোৱা কিবা ৰীল চিল। শ্বৰ্ট ভিডিঅ' সেই তেনেকুৱা বিলাক লৈ মনতটো গৈ থাকিব। গম পাইছো নাই? সিহঁতে অঁহ গতিকে সেই তোমাৰ ইণ্টাৰনেটৰ জৰিয়তে সিহঁতে পঢ়িবলৈ গৈ কি কৰিব তোমাৰ সেই অন্য ধৰণৰ ভিডিঅ' বিলাক চাই থাকিব, গম পাইছা নাই আৰু আৰু আজিকালি মানে তোমাৰ সেই ইণ্টাৰনেট ব্যৱহাৰ কৰি থাকিলে গমেই নাপায় যে, কিমান দেৰি পাৰ হৈ গ'ল। গম পাইছা নাই গতিকে সিহঁতৰ কি হয় আল্টিমেটলি যিটো পঢ়াৰ সময়- সেই সময়টো নষ্ট হৈ যায়, গম পাইছা নাই। অঁহ, এতিয়া শুনিছা নাই বাৰু? হেল্ল' অহঁ অহঁ হেল্ল' তোমাৰ মাতটো শুনা নাই নহয়, গম পাইছা নাই মই? হেল্ল' হেল্ল' হেল্ল'